হেল্ল' ইব্ৰাহিম
অ হয় নমস্কাৰ
হয় নমস্কাৰ, কি খবৰ আপোনাৰ?
অ খবৰ ভাল আৰু আপোনাৰ কি খবৰ
মোৰ ভালেই দিয়ক।
উম।
কি কেনেকুৱা আজি বৰষুণ দিছে নে সেফালে
আছে, অলপ অলপ হৈ আছে বৰষুণ।
অ আমাৰ ইফালে অকমান কমিলে আপোনাৰ বৰষুণ কিন্তু আমাৰ ইফালেও দি আছিলে
হয় মানে বৰষুণত দি আছে আপোনাৰ এইফালে বতাহও দি আছে
অ' বতাহো আহিছে নেকি।
হয় বতাহ মাৰিছে।
নাই একো বতাহ আৰু। বৰষুণ মানে আপোনাৰ অলপ- অলপ আহি আছে।
তাকেতো আমি কাপোৰ বিলাক মেলি দিছিলো এতিয়া তাকেই নুশুকাবই নেকি আজি।
অ' কাপোৰ। কাপোৰ চাগে আজি নুসুকাই আজি- আজি ইয়াতো ৰ'দ নাই।
তাকে- তাকে আপুনি কি কৰি আছে এতিয়া।
এতিয়া একো কৰা নাই টিভি চাই আছিলো আমি এতিয়া এনেই মানে বহি আছো।
আপুনি ফুটবল চাই আছে এইকেইদিন।
ফুটবল।
উম্।
ফুটবলটো মই নাই মই ফুটবল টো নাজ
অ' নাই- নাই আমি একেই দিয়ক মই ময়ো নাচাওঁ মই সেইকাৰণে সুধিলো।
অ'। হয় ফুটবল মই শু শুনা পাইছো ফুটবল মেচ হৈ আছে।
অ' সেই চলি আছে তাহতৰ আপোনাৰ এইটো কি- কি বুলি কয় বা মই পাহৰি গ'লো। গোটেইখিনি হেই বোলে এনে আপুনি ফুটবলৰ প্লেয়াৰটো গম পায়।
হয় গম পাও মই ফুটবলৰ প্লেয়াৰ গম পাও মানে ৰনাল্ডো আপোনাৰ।
উম।
মই চিনি পাওঁ ফুটবল প্লেয়াৰ।
ঠিকে মই অকল তিনিজন তিনি চাৰিজন মানকহে জানো। ৰনাল্ডো মেচি নেইমাৰ আৰু আপোনাৰ সুনীল চেত্ৰী।
অ'। হয় মই ফুটবল খেলটো মানে ইমান নাচাওঁ মই কম চাওঁ।
আপুনি এনে ধৰি লওক এতিয়া ফুটবলটো মইও নাচাওঁ মই মোৰ কাৰণটো কৈ আছো আপুনি ফুটবল বেয়া পোৱাৰ কাৰণ মানে কিয় আপোনাৰ ইমান পচন্দৰ নহয়।
মানে মোৰ ফুটবল মানে- মানে মই পচন্দৰ কাৰণ নাই মানে মই ফুটবলটো নেখেলো মই। সৰুৰ পৰাই নেখেলো আৰু মোৰ ইমান এটা ভালো নালাগে মানে। খে কি খেলি ছিলো এবাৰ দুবাৰ খেলিছিলো, কিন্তু মই ফুটবল খেলটো মই ভালো নালাগে আৰু নোৱাৰো। খেলিব সেইকাৰণে মোৰ ভাল নালাগে ইমান।
কেই তেনেহ'লে মোৰো চেম মই ইমান ভাল নাপাও কিয় কাৰণ মই তেনেকে দৌৰি- দৌৰি পেলাই মানে সেই বল আনা। আৰু তাকে লৈকে কৰা এইখিনি মই বহুত বেছি কঠিন জানো পাওঁ।
হয়-হয় আৰু খৰিদিও ই কৰিব লাগে মানে। ফুটবলটো মানে লাত মাৰিব লাগে, সেইটো মানে বহুত ৰিক্সৰো খেল আছে অলপ।
হয়- হয় ৰিক্সৰ খেল আছে।
ভয়ো লাগে আৰু সেইকাৰণে মই আৰু নেখিলো আৰু।
আপুনি আ আপুনি আৰু কি খেলে।
মই আৰু আপোনাৰ এইটো ক্ৰিকেট খেলো।
উম।
কিন্তু ফুটবলটো নেখেলোঁ। ক্ৰিকেটো হওক ক্ৰিকেটো দৌৰিব লাগে কিন্তু ক্ৰিকেট খেলি মই ভালেই পাওঁ।
বুজিছে অ' ক্ৰিকেটখন আ হয় সেই বস্তুটো মই এ এজন মানুহে কোৱা শুনিছিলো মই যে ফুটবলতটো এটা আপোনাৰ পুৰা এথলেটিকৰ কাম, তাৰমানেটো উৰভিদ এজনৰ কামৰ নিচিনা। কিন্তু ক্ৰিকেটটো হল এটা বিজনেচমেনৰ নিচিনা। আপুনি ৰখিব বল অহালৈকে চাব তাৰপিছত আপুনি যিকোনো এটা ঠাই চাব কোনফালে আপোনাৰ বেটখণ ঘূৰালে মানুহ কম থাকে, তাৰপিছত আপুনি ৰানটো ল'ব চ সেইটোটা দম স্ত্ৰেজেটিকেলী বস্তুটো কৰা যায়।
হয়ছো হয় আপুনি কে কি খেল ভাল পায়, চবতকে?
খেল বুলি মই আচলতে একো এতিয়াতো মই একো মানে খেলেই নেখেলো। আহ ৰাতিপুৱা এনে অলপমান মৰ্নিং ৱাকত যোৱা যায়। বাকী তেনেকুৱা একো নাই, এইটোতো খেলতো নপৰে বাৰু কিন্তু সেইয়ে এনেই আৰু কেতিয়াবা খেলিবলৈ মন গ'লে হয়তো মই ক্ৰিকেটই মানে বাচি লওঁ।
হয়
এনে আপোনাৰ এনে চবতকে ইজি খেলতটো মানে কি লাগে? মানে চবতকে সহজ খেল? আোনাৰ
উম সহজ খেল। এইটো এতিয়া যিকোনো খেল হ'ব পাৰে নে আপোনাৰ ক্ৰিকেট আৰু ফুটবলৰ ভিতৰত?
নাই যিকোনো খেই খেল হব পাৰে।
অ' অকনাতকেতো ইজি লুডু হব তেতিয়া। লুডু খনে হ'ব লুডুত আপুনি বহি লওক ধুনীয়াকে এটা জেগাত
হয় লুডু আপোনাৰ যতে ত'তে খেলিব পাৰে মানে গছৰ তলত বহি হলেও খেলিব পাৰি।
তাকে তাকে খালি এতিয়া অকনমান চেঞ্জ হ'ল কি আপোনাৰ সলনি হ'ল। যে আপোনাৰ এই লুডু খন যেতিয়াৰ পৰা মোবাইলত অহা হ'ল
হয়
সেই বস্তুতটো নাই যিটো বস্তু আগতে আছিলে।
হয়, আটো আছিল সেইটো হয়
বহি পেলাই লুডু খেলক আপুনি বিচনাত বহি লুডু খেলক আপোনাৰ ঘৰৰ মানুহ খিনিৰ লগ খেলক লগৰ বন্ধু লগত খেলাওঁ তেতিয়া লুডু খেলিলে আপোনাৰ সেইটো বস্তু বহুত খেলি ভাল লাগে, কাৰণ আপুনি একেলগে মানুহকেইটাক লগ পাই আছে। এতিয়া লুডুত কি হয় আপুনি ফোনত কথা পাতিব। এ' তাতো দূৰতটো আহি গ'লতো মানুহখিনিৰ মাজত
ফোনত ওলাইছে লডলটো মানে অনলাইনত খেলা হয় মানে। মানে ঘৰৰ লগতো খেলা নহয় মানে অনলাইন ফ্ৰেণ্ড বিলাক থাকি সেই ফ্ৰেণ্ডৰ লগতে খেলা হয়।
সেইটো সেইটোয়ে, আপুনি নিজে এটা কথা ভাবক, যে আজি, আজি এতিয়া চচিয়েল মিডিয়াৰ যোগত আপুনি বা মই বা যিকোনো মানুহ এজনে বহুত খিনি আমি পিছুৱাই গলো তো। কোনখিনিৰ পৰা পিছুৱাই গলো যিখিনি আপোনাৰ লগ বন্ধু আছে যিখিনি আপোনাৰ বাকী চচাইটি আছে গোটেই খিনিৰ পৰা আমি অলপ দূৰতে গুচি গলো। আপোনাৰ ইনষ্টাগ্ৰাম চলাব ফেচবুক চলাব হাঁহি থাকিব, ফানি ভিডিঅ' চাব আপোনাৰ ইউটিউব চাব গোটেইবিলাক চাই পেলাই তাহাঁতে তেনেকে সময় কটাই দিয়ে, ‌ গতিকে বেলেগৰ লগত কথা পতা বা হেই কৰাৰ একৌ মতলবেই নাই। হৈছিল কেতিয়া যেতিয়া আপোনাৰ সেই ষ্টাৰ্ট হৈছিলে, এ' কৰোণাৰ সময়ত
হয়। হয়, কৰোণাৰ সময়ত মানে চব মানে মোবাইলে হৈ গল মানে। যেতিয়া মানে মানে এ মোবাইলতে আপোনাৰ কি ক্লাছ হৈছে মানে সৰু সৰু ল'ৰা - ছোৱালী হাততো মোবাইল হৈছে অনলাইন ক্লাছ হৈছেছে না।
আপুনি আহ এতিয়া নিজে এটা কথা হব এতিয়া আপুনি - আপুনি কেৰম খেলে ন? অ' এতিয়া চাব আপুনি কেৰম খন আগত আগতে বা এতিয়া যেনেকে খেলে, আপোনাৰতটো বহুত সুবিধা যে আপোনাৰ চাৰিজন মানুহ লগ লাগি পেলাই এটা জোগাতে কেৰম খেলি আছে। এতিয়া কিমান মানুহ কেনেকে কেৰম খেলে যে আপোনাৰ অনলাইনতে কেৰমখন লৈ পেলাই একদম দূৰে দূৰে থাকি পেলাই কেৰম খেলে সেইখনৰ কেৰম খেলা হল নেকি।
হয় সেইটোৱে মানে মোবাইলত কেৰম আৰু খেলে মানে মানে একো ইণ্টাৰেষ্টটা নালাগে মোৰ কত মানে চব বস্তু সৰু সৰু দেখা যায় আৰু হাতেদি।
কেৰম খেলিব লাগিলে মানুহজনৰ চক তো বহুত ভাল হ'ব লাগিব যে সি কোনখন পকেটককে লৈ যাব সি কেনেকে লৈ যাব গোটেই টেকনিক খ খিনি যদি সেইজন মানুহে নাচায়েই তেতিয়াাহ'লে সি এনেই আপোনাৰ আৰু মোবাইলত মোবাইলত ডাইৰেকশনটো দেখাইিয়ে কোনালে গুচি যাব।
অ', হয়। আৰু ম মোবাইলতো এনেকুৱাওঁ আছে মানে মানে কিছুমান এপ ব্যৱহাৰ কৰি কেনে মানে কেৰম খেললে মানে বহুত ইজি বনাব পাৰি।
হম
সেইটো কিছুমান এ এপ আছে এইটো আমি এপটো আমি ব্যৱহাৰ কৰো কৰো মই এপৰ কথা নকওঁ যে এইটো এপ এইটো এপ হয় মই দেখা পাইছো এনেকুৱা বহুত এপ হয়। এইটো আমি যিটো মোবাইলত যি এপটো যি মানে ৰ, কৰো সেইটো মানে কেৰম কে মানে যোনটো এম আছে ন এমটো মানে দেখাই দিয়ে। এনেকুৱা এমটোমানে এই এনেকুৱা কৰা তেতিয়া কিন্তু আমি যোনটো ৰিয়েল কেৰম খেলো আকৌ সেইটো
নহ নাহই সেইটো আপুনি একদম মগজুৰে পুৰা একদম ভাবি পেলাই খেলিব লাগিব।
হয়
আৰু কেতিয়াবা কেতিয়াবা হাতী চলি পেলাইতটো কেৰমৰ গুটিটো বেলেগতো গুচি যায়। চ' সেইটোও এটা বেলেগ কৰে এতিয়া আপোনাৰ ধৰি লওক কেনেকুৱা আপুনি আজি এটা ৰঙা গুটি খালে ৰঙাগুটি খাই আপুনি বগা গুটি খাব লাগে এতিয়া ৰঙা গুটিটো খাওঁতে আপুনি খাই দিলে বগা গুটিটো খাওঁতে আপোনাৰ সেই আপুনি আচল জোগাটোত থাকোতে যেনেকুৱা এটা টেনশন আহে যে মই বগা গুটিটো যদি নাখাওঁ কিবা কথাত সেইটো টেনচনটো আপোনাৰ মোবাইলত নাহেটো।
অ হয় হয় মোবাইলোত নাহে নোকা হয়। আৰু মানুে অলপ ইয়ত খেলিলে মানে অলপ এ ৰিয়েলত আমি জিকিয় কেৰম খেলো। মানে অলপ মানে ভয় ভয়ও লাগে মানে। আৰু মোবাইলত ইমান এটা নালাগে ভয় মানে ভাবো গুটি যাবই।
সেইটোয়ে আৰু এটা প্ৰেচাৰ থাকে নহয়। তেতিয়া আচলত খেলে এটা প্ৰেচাৰ থাকে গোটেই টিম টো প্ৰেচাৰ থাকে আপোনাৰ ইফালে আপোনাৰ যিজন অপজিতত থাকে বিপৰীতত থাকে তেওঁ আপোনাৰ পৰা এটা আশা কৰি থাকিব যে আপুনি গুটিটো খাব, আৰু ইফালে যিখিনি আপোনাৰ অপজীতত থকা মানুহ তাহাঁতে আৰু ভাবিব কি যে নাই গুটিটো নগ'লে ভাল
হয় ভাল।
সেই বস্তুটোৱে আপোনাৰ খেলখন বেছি আমোদজনক কৰে। কিন্তু এতিয়া মোবাইলতটো তেনেকুৱা একোৱেই নাই।
মোবাইলত মানে গেমটো মানে খেলি কেনে মানে একদম মানে ভালে নালাগে মানে গেমতটো ওলাবই নালাগছিল মোবাইলতে হিচাপতে-
সেইটোতো হয় এতিয়া মানে কি আৰু বস্তুবিলাক আৰু কেনেকুৱা হয় আপোনাৰ চলিবৰ কাৰণে তেনেকুৱা বলে ধৰি লওক এতিয়া অঁ কিছুমান মানুহে ধৰক ভাবি আছে যে মই এনেই আছো মই ইয়াতে খেলি দিওঁ কিন্তু প্ৰব্লেমটো ইয়াতে কি আমাৰ ইণ্ডিয়াখন আটাইতকে বেছি মানে জনসংখ্যা কা মানুহতো এতিয়া ত আমাৰ ই আমাৰ ইয়াৰ মানুহখিনিয়ে যদি আপোনাৰ কেৰম বা কিবা যদি আপোনাৰ অনলাইনত খেলি দিয়ে তেতিয়াহ'লে তাহাঁতৰ কোম্পানীৰ বহুতখিনি লাভ হৈ যায়।
হয় লা প হয় ডাউনলোডো কৰে ন বহুতে
বহুত ডাউনলোড কৰে কাৰণ অ যদি ইণ্ডিয়াতে এতিয়া আপুনি এটা বস্তু চাব পাৰে। আমাৰ যিমানসূপা পাঞ্জাৱী গান আছে আমাৰ যিমানসোপা বাহিৰৰ গান আছে বহুত বহুত মিলিয়নৰ কিয়! হয়। মানে ভিউজ কিয়ও বহুত মিলিয়ন যায় আপুনি গম পায়নে এইটো কথা।
অ', হয়।
কাৰণ আমাৰ ইয়াতে মানুহেই ইমান বেছি যে গোটেই সোপাই চাই এতিয়া সেই বস্তুটো আমেৰিক কাত নায়ে আমেৰিকাত বহুত বেছি মানুহ নেইয়ে যিমান ইয়াত যিমান মানুহ
হয় আমাৰ ইণ্ডিয়াৰ অসম মানে জনসংখ্যাটো বেছি হয়।
জনসংখ্যা বহুত বেছি সেইকাৰণে ইয়াত মানুহে চায় সেইকাৰণে ইয়াত বহুত বেছি ভিউজ আহিলেও। এটা গানত আপোনাৰ বাহিৰৰ মানুহে নুশুনিবওঁ পাৰে। কাৰণ আমাৰ ইয়াত ইয়াতেই বহুত বেছি ভিউজ গতিকে আমাৰ ইয়াতে বহুত কাৰণে আপোনাৰ যিকোনো এটা কোম্পানী হওঁক চাইনাৰ হওক কিবা হওক তাহাত আহিলে সদায় ইণ্ডিয়াত কিয় আহে কাৰণ তাহাতক মানুহ লাগে আৰু আমাৰ ইয়াতো মানুহে মানুহ
অ হয়
তুমি থৈ গ'ল।
হয় ঠিক আছে